হয় ভালনেে তোমাৰ
অ ভালেই দিয়া তোমাৰ
ভালে কি কৰিছা
আছো দিয়া এ তোমাৰ ভাল ন ভণ্টি
অ ভাল ভাল
অ খুৰী এটা ভাল
ভাল ভাল
অ আজি গৈছিলো তোমাৰ ৰহাত গৈছিলো কৰি হেৰিত আহিছিলে বোলে ন বেংকত আহিছিলে কিবা এটা কামত
অ বেংক গৈছিলে মা বেংকত আজি
এ লগ পালো
এ পইচা ওলাব গৈছিলে মানে অ বজাৰ কৰিব বোলে আজি
অ', আজি বজাৰ বাৰ নেকি তোমালোকৰ তাত? বজাৰ বহিছে নেকি?
বজাৰ বাৰ নহয় মানে এনে গেলামালৰ বস্তু
অ', হয়-হয়।
এ আহি পোৱা বেছি সময় হোৱা নাই মানে
তাকে গোটেই মানুহজনী একে ভাগৰে জিগয়ে একদম মানে এ মানে তই গোতে ঘামি যামি মই কৈছো অকণ বহক আপুনি বেংকত মই কৈছোঁ এইয়া ফেনতলতে বহক এ চিও চলি আছিলে
অ', অ', এই গৰম বেছি যে, ভাত-ভাত পানী বনাই কৰি গৈছে অ',
মোক কয় আকৌ হ'ব দিয়া এই কি কৰিবা বাহিৰত যাবই নোৱাৰি বলে গ'লে একদম মানে ঘাম ওলাইয়ে
অ', আকৌ ভাত পানী বনাই গৈছে সেইকাৰণে মানে বেছি ঘামিছে চাগে অহ', দৰা-ধৰ দৌৰা-দৌৰি হৈছে।
বাকী পঢ়া শুনা কেনেকুৱা চলিছে?
বাকী ভালেই আৰু আজি পৰীক্ষা আছিলে।
অ', সেইটোহে সুধিবৰ কাৰণে, কেনেকুৱা হ'ল পৰিক্ষা?
ভা আ', ভালে হৈছে
কিমান মান কৰিলা?
উম', জানো এতিয়া, এইটো কব
আজি কি তোমাৰ হেৰি অং গণিত আছিলে ন?
অ', আজি অংক প্ৰ-প্ৰশ্নখন আছিলে, মানে আমাৰ চাৰিখন-চাৰিখন প্ৰশ নন
অ', অ', অ', গম পাইছো গম পাইছো দিয়া। এই তোমাৰ হেৰি ৰি কেনেকুৱা হল? কিমান মান পাবা?
আ', জানো এতিয়া
অ', এই তোমাৰ লগত যে পঢ়ে যে, ইজন যে এই ল'ৰাটো যে আমাৰ গাঁৱৰ অ', তাৰ তাৰ প্ৰশ্নখন চাইছো নহয় সি কৈছে বোলে গোটেইখিনিয়ে কৰি আহিছে সি কি কৰিছে তোমাৰ সি বোলে একোৱে নাজানে বোলে।
অ',
মই মিলাই কৰি ঔ-ঔপাত টৌপা কৰি পেলাই মিলাই কৰি গোটেইখনকে কৰিলো বোলে সি মোক আহি-আহি সি মোক আহি কৈ আছে। তেতিয়া মই ভাবিলো তোমাকো আহ সি তোমাৰ গোটেইখিনি কৰিছে তোমাৰ এয়া এক নম্বৰীয়া আছিলে নেকি আঠটা আছিল নি আঠ নম্ব আছিলে নেকি এক নম্বৰ হয় হ বলে হেি কৰিছে তোমাৰ সাতটা কৰিলে
উম
তাৰপিছত তোমাৰ দুই নম্বৰ গোটেই ছটাই কৰিলে তিনি নম্বৰ তোমাৰ তিনটা কৰিলে এটা বোলে এই বলে সময় নহ'ল বোলে ত চাগি সেইটোও মাৰিলো হেতেন বিলাক সময় নহল যে তাৰপিছত তোমাৰ এ চ চাৰি নম্বৰ চাৰি নম্বৰ তোমাৰ ইয়াত দুটা দিছিলে নেকি বিশ নম্বৰ আছিলে হয়
অ অ
অ সেইটো তোমাৰ দুইটাই কৰিলে বোলে তুমি কেনেকুৱা তোমাৰ তোমাৰ কেনেকুৱা আছে এক নম্বৰ কিতাপলাক অ নম্বৰ তিনি নম্বৰ চাগ অ পাবা চাগে হেৰিমান পাবা চাগে ন
জানো এতিয়া জানো এতিয়া কিমান কি হয় নাহে নাহে
উম আহিব দিয়া
নহে এয়া তুমি কি কৰি আছা
মই আছো এই তোমাৰ সেই কামৰ পৰা আহি পাইছোহে বুজিলা আজি আজি আ আজি আজি অলপ সোনকালে আহিলো কামৰ পৰা আজি অলপ সোনকালে আহিলো আজি সোনকালে সোনকালে আহিলো কামৰ পৰা
কিবা আছিল নে ত দে যে
আজি মানে হেৰি এই আমাৰ মানে কি হ'ল যোন ম মালিক আছিলে মালিকজনক তোমাৰ মানে হেৰি দেউতাইক নেকি খুৰাই ঢুকালে
উম
এই ঢুকোৱাৰ কাৰণে ঢুকোৱাৰ কাৰণে কৈছে তোমালোক জ হেৰি কৰা তোমাকে যোৱাকে আহ আজি অফিচ আজি ন বন্ধই কৰি দিলে আৰু
অ মানে হাফ দিলে চাগে
হাফে দিল অ তাকে আকৌ ভাটৌতো আছে। তুমি সিদিনাখন তুমি যে, আহিছিলা মাজতে
অহ ', অহ ', সেইদিনাখন অ', গৈছিলো অ',।
তুমি যে আজিয়ে কথা -চথা পাতি গ'লা সিঁহতৰ লগত।
অহ ',
এতিয়া- এতিয়া, খালি -খালি চিঞৰি থাকে মানুহে যদি চিনাকি হৈ যায় ন', ই খালি মাতি থাকে। খালি, হেল্ল- হেল্ল কিবা কিনি এনেকে কৈ থাকে এয়া তোমাৰ কি খবৰ? কি খবৰ? তুমি যে আহিপেলাই যে কৈ আছিলা কি খবৰ? কি খবৰ বুলি যে কৈ আছিলা
তাৰমানে সেইটো মুখষ্ট হৈ গ'ল।
তাই এতিয়া, মুঠতে সিও এতিয়া মানুহ দেখিলে কি খবৰ, কি খবৰ মানে বিচাৰি ফুৰে এই এদিন আহি চাই যাবা হে, আকৌ এদিন
অ', যাব লাগিব মোৰ পৰীক্ষাটো শেষ হোৱাৰ পিছত যাব লাগিব।
অহ ', অহ ', গৰম বন্ধতে আহিবা দিয়া।
অহ ', যাম দিয়া।
কিবা- কে নহয় যাম দিয়া মই এইফালে গৈ থাকো বাৰু এনেকে কাজিয়া ডিউটিত গলে মই কামত গলে মই এইফাল দিয়ে যাওঁ দিয়া, এনেকে খুমাম দিয়া, এ, 'সময় নহয় যে তোমাৰ ৰাতিপুৱা যাওঁ সোনকালে।
অ ', নাই এনেকুৱা কামত কামত হলে নহয় তুমি এনেই আহিবা তুমি বন বন্ধ বাৰ চাই পেলাই আহিবা।
অ', এই তোমালোকৰ ঘৰৰ ফালদিে মোৰ অহা যোৱা হৈ থাকে ন', আহ, খুৰীদেউ যাই থাকোঁ, খুৰী - খুৰীদেউ, খুৰীক দেখা পাওঁ নহয়, খুৰীয়ে হেৰি কৰি থাকে চোতাল সাৰি থাকে কেতিয়াবা।
অ', মই দেৰিকে উঠো যে, মোক দেখা নোপোৱা চাগে।
চাব নাযাওঁ খুৰীক দেখো, খুৰীয়ে কয় অ, মাতে খাহ খাবলৈ মই কওঁ কি এ, নাই এতিয়া নালাগে দিয়ক পিছকে আহিম বুলি কৈ পেলাই যাওগে নহয়ৰখি থাকিলে, দিগদাৰে হব এই কমেই দিয়ে কম দিয়ে দিয়া, টুকটাককে হয়গৈ আৰু,
তেওঁ কিমান মান দিছে বা?
এ, 'তোমাৰ হেৰি তাত এতিয়া তাতটো দিয়া খোৱা -বোৱটো চব নিজৰে হয়, আহা যোৱা, তেলৰ খৰচা পচাও আছে তোমাৰ এ', উম, ' মাহেলি কি আৰু মাহৰ মূৰত তোমাৰ পাও দিয়া ষোল্ল তাত আ,
উম,
কিন্তু তাৰ পৰাই তোমাৰ খৰচাই হৈ যায় ন', বেছি নাথাকেই গৈ।
এইটো হয় কম, এ, 'দিছে বহুত।
তোমাৰ মোৰ বাইকত তোমাৰ তেল তেলেই লাগে তোমাৰ এশ টকা তেলেই পুৰা যায় সদায় ডেইলি।
তাৰ পিছত তুমি সে এটা কাম কৰিব পাৰিবা হেৰি এফালে
এ কামটো এৰি দিম বুলিয়ে ভাবিছিলো।
খৰা খৰা গাঁও নাপাওতেই পাই এই টল গেটৰ ফালে টল গেট টো ফালে স ডিলাৰ এখন আছে তুমি তাতেই কৰিব পাৰি
এ নাই নাই দেখিছো তোমাৰ ভাল নহয় তাত মই ত তাত মই কথা পাতিলো প তাৰ পিছত তোমাৰ তাত তোমাৰ বেতনতো তোমাৰ আৰু কম দিয়ে বুজিছাানে
স এ তুমি তুমি তাৰ ওচৰত লগতে কৰিব পাৰিলা তোমাৰ ঘৰৰ ওচৰতে শ্বপিং খনতে শ্বপিং মল খ ক'ব পাৰিলা হয় আমাৰ বা এজনীয়ে কৰি আছে
অ জানো এয়া তোমাৰ এই এইটো হেৰি তোমালোকৰ ঘৰৰ ওচৰৰ যে ল'ৰাটোৰ যে বাইক নহয়
অ
অ এই চিনি পাও কেনে পা মই গলে আকৌ কথা পতিল সেইটোৰ লগত
মে তো ক'ব পাৰি নহয় তেনে তেনে ওচৰৰত তোমাৰ মানে হেৰিটো মিলিল হয় তোমাৰ ঘৰৰ ওচৰত ন তোমাৰ গাড়ী খৰচ নালাগে এতিয়া তোমাৰ এতিয়া তুমি গাড়ী খৰচ কৰি যোৱা তুমি ষোল্ল হাজাৰতোমাই বুত কম দিছে এতিয়া তোমাৰ তেলতে যাব চাগেচোন দুই তিনি তিনি হোজাৰ মান
তেলত তোমাৰ তিনি হাজাৰ তাৰপিছত বাকী খোৱা বোৱা ওচৰত তাতে মানে তোমাৰ হোটেল কেণ্টিন তেনেকুৱা তেনেকুৱা আছে
তুমি ঘৰৰ পৰা বনাই লৈ যাব পাৰা নাই টিভিন মাহঁতক কৈ পাই
পুৱা মই যাওঁ তোমাৰ সাতটা বজাত ইয়াৰ পৰা
অ সেইটো হয় একদিন ইমান সোনকালে লৈ গলে বেয়া হৈ যায় গৰম দিনটো গোন্ধাই যাব গচৰ
লে বেয়া হয় পন্তু বেয়া হয় আৰু মায়ো নোৱাৰে ন মায়ও মাজতে এতিয়া পৰি পেলাই ভাত এখনত দুখ পালে
উম
জাই দেখোন
অ ভ অ
তাৰপিছত কষ্ট পালে এতিয়া কেনেকে ৰাতিপুৱা মানে উঠিব নিদিয়ে এতিয়া উ মই নিজে কি কৰো কেইটামান ভাত কেইটামানকে তোমাৰ কুকাৰত তোমাৰ উঠাই দিওঁ
অ
উফাৰ দি তাতে মানে কি কৰো ব আলু এটা এনেকে ধুনীয়াকে গুচাই পেলাই ভাতৰ লগতে দি দিওঁ আৰু ভাতৰ লগত সেই আলুটো হৈ যায় সেইটোকে খানি পিটিকে মানে সেনেকে খাই যোৱা যায় ৰাতিপুৱা সোনকালে
নাই তুমি সেই ইমান তেনেকে বেলেগ কাম বিচাৰা নহলে ইমান দিগদাৰ
উ মাহৰ মৰত মোৰ হয় মাহৰ মূৰত মোক খাই বৈ তেলৰ খৰ্চা চৰ্চা গোটেইখিনি হেৰি কৰি হিচাপ কৰিলে তোমাৰ সাত ছয় সাত ছয় ছয় সাত হাজাৰ মানুহে থাকে গৈ বুজিছা
তোমাৰ ছ নহয় ছ ছয় সাত হাজাৰ মানে তোমাৰ এতিয়া চোৱা তুমি গাড়ী গাড়ীখনৰ ইনষ্টলমেন্ট মাৰিলা হয়
অ সেইটো আছেই
অ গাড়ীখনে ইনষ্টলমেন মাৰিলা তুমি খোৱা বোৱাত কৰোতে অহা যোৱা কৰোতে আঠ হাজাৰ যাব বা সাত হজাৰ যাব তুমি এতিয়া ক'লা যেতিয়া হোটেলত হোটেলত খালে বেছি পইচা যায় ন তুমি সদায় পঞ্চাছ টকাকে খোৱাচোন পঞ্চাছ টকাকে খাওঁতে গাড়ীখনেও খালে এশ টকাকে তুমিও খালা পঞ্চাছ‌ টকা দে
উ হয় হয় তোমাৰ চাবাদেই বস্তুটো শুধিছানে এতিয়া মোৰ কি হয় তোমাৰ গাড়ীৰ তোমাৰ ঋ ঋণেই আছে মোৰ মাহৰ মূৰত উঊনৈশ টকা দিব লাগে।
অ সেইটো কাৰণে কৈছো এইকাৰণে কৈছো তুমি ওচৰতে ক'ৰবাত চাই পেলাই কৰাই আ নহয় মানে
এ তোমাৰ মানে ওচৰতে বা ওচৰতে হয় ওচৰতে ভাল কিন্তু তেনেকে নেপায় যে তোমাৰ
এই তুমি সেইটো তুমি সেইটো যদি তেতিয়া যদি তুমি পাহৰি এ মানে গুৰুত্ব নিদিলা যে ঘপকে পিছত পিছত হেৰী কৰিলা ন মোক লাগে বুলি কলা সেইটো তেতিয়া মই কৈছিলো তোমাক এত এইখিনিতে কৰা বুলি তুমি তাৰপিছতে গম পালা যে সেইটোত চীত ফুলে বুলি হয় তুমি গম পোৱা দেৰি হ'ল মই কওঁতে তুমি তুমি ক'ব লাগিছিলে
হয়
হ'ব বুলি ক'লা‌ তাৰ পিছত পাহৰি থাকিলা নে কিয়ে কৰিলা জানো
এই তাত আকৌ তোমাৰ হেৰিখন লাগে যে কম্পিউটাৰ চাৰ্টিফিকেটখন লাগে।
এ তুমি এ লগতে কৰি দিব পাৰিলা ওচৰতে কম্পিউটাৰ হৈ আছিলে লগতে শিকি পেলাই এসপ্তাহতে তুমি কিবা এখন উলিয়াব পাৰিলা‌ হয়।
উম অ এ এতিয়া কি আৰু এতিয়া এতিয়া তাক সেই মানে আমাৰ যোনজন মালিক আছে ন তেখেতক কৈছো যে বেলেগৰ ঘৰবোৰ তাতে মই গই ৰবচুন মই অকমান কিবা এটা চাও তেখেতে কৈছে এই মাহৰ শেষত অকমান ভাবিম বুলি কৈছে। ভাবিম মানে কি এতিয়া তোমাৰ যোৱাবাৰ কৈছিলো দেই মই। শুনিছা, যোৱাবাৰ কওঁতে হয়। যোৱাবাৰ কওঁতে মোক দিছে তোমাৰ এয়া আছিলে মোৰ এয়া হেৰি তোমাৰ এহেজাৰ টকা এটাহে বঢ়াইছে বুজিছানে।
এ
মানে যোৱা বছৰে এহেজাৰ টকা এটা বঢ়াইছে তাকো বহুত খিনি কোৱা পিছত, এইবাৰ এতিয়া কৈছো যে কি কৰে, এইবাৰো সেনেকুৱাই তেনেকুৱা এটা বঢ়ালেতো নহব ন?
তুমি নাই কৰিবা এহ, তুমিতো এতিয়া হে কম্পিউটাৰ শিকিলা ন? তোমাক এতিয়া লাগতিয়াল উম, তোমাৰ অলপ হৈ তাৰ মতে বঢ়াব লাগে, তুম, তুমি গুচি আহিলেতো নহ'ব, ওচৰত বাকীখিনিতো কম্পিউটাৰ নাজানেই।
অ, নাজানে নাজানে।
হয় মই এৰি দিম নহয় মোক দৰমহা বঢ়াওক এনেকে ক'ব লাগে ডাইৰেক।
উম, এতিয়া তাকে এতিয়া মানে কি জানানে এই এয়া মই যদি কামটোও এৰি দিওঁ ন ঘৰখনো চলিবলৈ অসুবিধা হৈ যায়।
মই কৈছিলোঁ নহয় আৰু এটা কৈছিলোঁ এই গুৱাহাটীতো আছে এয়া ৰেষ্টুৰেন্টখনত কম্পিউটাৰ টিপিব লাগে তুমি।